হেল্ল', হেল্ল' হা ব্ৰ'। শুনাচোন শুনাচোন, অহ কেনে চলিছে?
বাকী ভালেই চলিছে?
কলেজ আছিলে নে আজি?
আছিলে আছিলে, গৈ আহিলো।
এক্সাম আছিল নেকি?
নাই নাই, আমাৰ এক্সাম পঁচিশ তাৰিখপা
এই আছে এ মা খবৰ ভাল?
এ মাৰ খবৰ মজা। তোমাৰ ঘৰত চবৰ ভাল?
এ একদম চব ভাল। পিছে তুমি ক'ত পঢ়া?
মই ইয়াতেই।
মই ইয়াত ই
অ।
আৰু বাদ বাকী ভাত চাত?
ভাত খালো। অ যাবা নেকি?
ফুৰিব? হ প্লেন এটা কৰো, চবে মিলি যাওঁ। তোমাৰ পাৰি পাৰি তোমাৰ উম পাৰি পাৰি তোমাৰ লগৰ চবৰ আছে যদি কোৱা চবকে।
অঁ
ত আমি ফিক্স কৰি দিও এই পোন্ধৰ বিশ
অ এসপ্তাহৰ কাৰণে ন?
অ এসপ্তাহ কাৰণে,
আহ
গ'লা পিছে কোৱা লগৰ বিলাককো যে যাও এনেকা তেনেকা
ন লগৰ বিলাক ৰেডি আছে মোক মানে আৰু কেইটামান ল'ৰা ল'ব দিছিলে বুজিছা।
উম অ লগৰকেইতা মানক কওঁ
অঁ আমাৰ চব লগৰ মানে জচ তোৰ মানে বেছি বুজিছা মানে যাওঁ যাওঁকে থাকে।
উ তাতে তোমাৰ শ্বিলং, মেঘালয়, দাৰ্জিলিং তাতে গ'লে ভাল হ'ব বুজিছা।
অ আমি ইয়াৰ পৰা ধৰা চিলিগুৰিলৈকে গ'লো তাৰপিছত তেতিয় পৰাা নিউ জলপাইগুৰি তাৰপ পৰা ডাইৰেক্ট দাৰ্জিলিং বা গেংটক মাৰ দিব পাৰিম।
উম নিতি এতিয়া তে ৱেদাৰ টো মজা হৈ আছে। ফটো চুট
অ মোৰো মানে লগৰ এটা গৈছে বুজিছা। সেই সমানে মজা মজা লগাই আছে ব কাচিয়া লোপচুপ এইবিলাক লগাই আছে ন মজা লাগিছে চাই
ভালেই লাগি আছে ময়ও চাইছো বাৰু এতিয়া তোমাৰ যাব মন কৰি আছে ত সেইকাৰণে প্লেনতটো কৰো আৰু যে আমি চবে যাওঁ গ'লা আৰু ওলাই দিও জুলাইত
তোমাক এটা কুৱেশন সুধিব পাৰা নেকি ব্ৰ
কোৱা ন,
দেশ ইজ এ ডেমক্ৰেটিক কণ্ট্ৰি। কে কি ইডিমণ্ডি মাৰি আছে।
উম।
হা
তুনাই দে
তুৰ মাইৰে অ তুমি মানে অহিৰন্দ শৰ্মাৰ ভিডিঅ' বিলাক চোৱা ন এ ছেম ছেম জানি ছিল বুজছ মই সেই কাৰণে সুধিলো মানে
আচ্ছা আচ্ছা আৰু এতিয়া ভাবিছো অলপ দোকানৰ পৰা যাও কিবা এটা খাই আহো তুমি?
অ'কোৱা।
তুমি গলা কি কৰি থকা দেই?
মই এনেই।
হেল্ল'। হেল্ল'।
হেল্ল'হেল্ল'।
অ বোৰ কিবা কৈ আছিলা নেকি? মোৰ মানে অলপ।
এই নাই, নাই, নাই। তোমাক কোৱা নাছিলে। আত্ছা, কোৱা?
বাকী আহিছো, দোকানৰ পৰা। উম।
কি কৈছ?
ভোক লাগিছে কা খা আৰু। হেল্ল'। মোৰ লগৰ চব গৈ চ গয়ে আছিলে।
অ'একছেকেণ্ড হা, মোৰ মানে এটা পেমেট কৰিব আছে। কৰি লৈছো হ ও।
হব ঠিক আছে কৰিলোৱা, কৰিলোৱা।
দ
হেল্ল'।
ব় আছ নে কলতে।
উম', আছো, আছো।
অ'মানে পেমেণ্ট এটা কৰি আছো, মানে অনলাইন। বাকী, এতিয়া ক'ত আছ?
দিছো।
অহ। মই অলপ এই তোমাক যে অলপ হেৰিটো কি কয়, কোৱা নাছিলো নেকি? অ সেইটোতে আৰু।
বহুত মন গৈছে তু যাবলে।
অ' বাকী। কি তুমি বাইক ভাল পোৱা নে, গাড়ী ভাল পোৱা?
বাকী ময় চাৰি-চকীয়া ভাল পাওঁ। বি এম ডাব্লিউ এন ছিক্সখন।
অ এম চিক্স খন ন? অ'মোৰো বাৰু সেইখন। গুৱাহাটী চিৰনখন ভাল লাগে মানে।
মোৰ এখন ডিম কাৰ তাৰপিছত উঠাই দিব নেকি আৰু।।
ৰেদি কৰি দিয়া আৰু।
বাই ভিতৰত। হেৰি আৰু কাৱা চাকি।
অঁ, কাৱাচানি অঁ, ভালে আছে ন আৰু।
ভাল মানে পাৰি আনুপাতিক আৰু
পেট্ৰলৰ ওলাইছে নহয় চি এন জি পেট্ৰল নহয় মানে চি এন জি যোনটো গেছৰ উ ইলেক্ট্ৰিক বোৰো বহুত চেল হৈ আছে আজিকালি।
বলেৰু লোৱা বেছি ভালেই হয়
অঁ ইলেক্ট্ৰিকেল মানেৱাৰ্ চাৰ্জ ন ত এশ পাৰ্চ পৰা এ কিলোমিটাৰ কভাৰ কৰে ন এক কিলোমিটাৰ ওৱান পাৰ্চেট কাটে তইটো ভাল আছে মানে পেট্ৰলতকে অঁ পেট্ৰল ক ভাল আছে
কিন্তু আকৌ এটা কথা নহয় তুমি ইলেক্ট্ৰিকখন লৈ গ'লা ধৰা গুৱাহাটী
অঁ, ন তাতে গুৱাহাটী এইটো চাইডে মানে পাই ন ষ্টেচন থাকে।
এ চব জেগাতো নাথাকে আৰু
অঁ, - মই মানে এবাৰ হেৰিত গৈছিলো বুজিছা তেজপুৰ এইটো ভাল জ জয়মতী পথাৰ নে কি বুলি আছে এখন
অঁ জয় মতি পথাৰ।
তাৰ ফ্ৰণ্টতে এখন মানে ই ভিৰ মানে চাৰ্জিং পইন্টৰ এটা। খালী জাগা আছিলে তাতে মানে মই বাৰ চাৰ্জ দিলো ভাল পথ অঁ বাকী আৰু এতিয়া কি প্লেন একজাম চেগ্জাম শেষ হোৱাৰ পিছত কি প্লেন
তাৰ পিছত যাওঁ আৰু দাৰ্জিলিং
একেলগে ওলাই দিম ন। অঁ মই ভাবিছিলো এ অলপ ওলাই যোৱা যাবা নেকি
ব'লা
অঁ তুমি মোক পাছতকে মোক কৈ দিবা ক'ত আহিব লাগে মই তোমাক মোক পিক কৰি লওঁ
হ'ব হ'ব হ'ব
অঁ বাকী বেৰাটো মজা হৈ আছে দেই আজি।
উম বাকী ৱাটাৰ আজি মজা।
অ বাকী কি ফোন ইউজ কৰি আছে এতিয়া।
মোৰ মা চেমচং তোমাৰ।
অ মই এতিয়া আইছ ইউজ কৰি আছো। মানে আপগ্ৰড ভাৰ্ হয় এক্ ই কৰিছ
মানে আইফোন এটা কিনাৰ কথা আছিলে কিন্তু এই পোৱালি এটাই বুজিছা।
কি লগাই দিলে।
শনি লগাই দিলে।
অ অ তগ চাগে তোমাৰ
লগৰে অ
লগৰ বিলাকে মানে তোমাৰ দেউতাৰ ওচৰত কৰিছো চাগে এইটো কাম হয়নে
হয়
এইয়া মই দেখিচা ভাল গেছ কৰিছো। তাৰ মোৰ লগতো হৈছিল বুজিছা। জেগাত দিছো ন।
জেগাত।
এইটো মই গম পাই যা ন আজিকালি মানে লগৰ বিলাক অলপ মানে ফালটোৱামি কৰি দিয়ে ন। হেৰিত চাগে তোমাক গেটৰ মুখতে কৰিছিলে।
কি কলা।
ঘৰৰ গেটৰ মুখতে চাগে এইটো কাম কৰিছেহি
ঘৰৰ গেটৰ মুখত মানে ঘৰৰ ভিতৰত সোমাই আহি কৈছে।
এ পুৰা ছেম মোৰ লগ একজেক্ট হৈছে মই স্কুটি কিনো দে
আচ্ছা আমাৰ স্কুল আছে ন।
আছে আছে।
অ অ অ অ
বাকী তোমাৰ কি বাইক আছে নে স্কুটি এতিয়া।
এতিয়া আছে বি এম ডাব্লিউ এখন।
বাইক নেকি।
বাইক বাইক বি এম দব্লিও
অ
এফ এক্স থাউজেণ্ড ম
অ মই ভাবিছো হেৰি এইটো কি কয় এইখন কি আছিলে এই মই দেখি আছিলো মানে আমাৰ কলেজ যাওঁতে মানে অলপ দেখো ন এ বাইকটো ৰবা এই কি নাম আছিলে এইখনৰ মই ইমান ৰিল এটাত চাইছিলো বুজিছা মজা লাগছিল বাইকখনকে থ্ৰন বাইক নে কি বুলি কয়।
ট্ৰান্স
চোন চোন এই এটা ভিডিঅ' আছিলে এই আমাৰ চালমান ভাই নাই নেকি? চালমান ভাই কা মিম নিম টেপ এটা দেখিছিলোঁ বুজিছা
আচ্ছা আচ্ছা
সেইটোৱে বাইকখন ভাল লাগিছে কিন্তু মানে একজিষ্ট নকৰে নেকি বাইকখন সেইটো চাগে এয়াই হ'ব মানে এনেকুৱা বাইক মোৰ মানে দেখাই নাই ন
মন আছে তোমাৰ বি এ ডাব্লিউ খন কিনা আৰু এম চিক্সখন
অ মোৰো বোগাটো চিৰিয়ণ এখন কিনা ভাগ আশা এটা আছে
কিনিম আৰু সোনকালে কেইদিনমান পাছত
হ আৰু কেৰিয়াৰটো ঠিক কৰি ললে আৰু চব আহি যায় না ব্ৰ।
প্লেনিংটো আৰু পুৰাৰ
পোন্ধৰটা লৈ গলে হৈ যাব ন এসপ্তাহৰ কাৰণে।
পোন্ধৰটা হলেই হ'ব তুমি খালি পোৱালি ওলোৱা মইয়ো পোৱালি ওলাম।
অঁ মেইন গেছ কি কৈছ ন আ বাকৰা দিব জান লাগিব বুইছা আমি দুটা যদি মিলি থাকো ন বাক খেলা দিলেই হ'ল
অ
আমিটোতো পইচা নিনিলেও চলি যায় বুইছা দিয়া ঠিক আছে ৰাখ ৰাখিছো ন
ঠিক আছে দিয়া
অহ